হেল্ল'।
অ', শুনি আছা।
অ', কি খবৰ ৰুমিলি?
অ', ভালে আছো।
অ', হেৰি আছো ভালে, আজি কি ক্লাছ আছিল নে এক্জাম আছিল?
আমাৰ ক্লাছ আছি, ক্লাছ নাই, এক্সাম আছিলে আজি।
অ', কি আছিলে আজি?
আজি, এমেজ'ন ওৱান আছিলে।
অ', ভাল হ'ল নে?
অ', এনেই লিখাটো লিখিছো কিন্তু কিমান পাব একো গম নাপাওঁ এতিয়া।
অ', কি কি মানে কিহ কি কি কি কিহৰ কিহৰ ওপৰত কুৱেশন আহিছিল আজি?
অ', এপেণ্ডিচাইটিছৰ আৰু একউট পেনক্লোটাইটিছ। আৰু অ'টি টেকনিক। আৰু হেপটাইটিছ আৰু শৰ্ট নোটছ আছে কিবা কিবি এইটো জি চি এছ আৰু মিনিংজাইটিছ এইবিলাক আছে।
অ', আপেন্দিজাইতিক্সটো কেনেকা হয় জানা নেকি?
এপেণ্ডিচাইটিছ?
উম।
অ', মানে কিবা এইটো এপেণ্ডিক্সৰ ইনফ্লেমেশচন হৈ যায়, এইটো
অ', মানে ফুলি যায়
অ', ফুলি যায়, মানে ইনফৰমেশচন। অ', ফুলি যায় কিবা এইটো খোৱাৰ বস্তু এইবিলাক
অ', মানে এৰ ৰৈ ৰৈ গ'লে আৰু অ', অ', অ', অ', তাকেই আজি আজিকালি বহুত মানুহৰে হৈয়ে থাকে। মানে শুনাই যায় আৰু, উম।
আৰু বেছিটো এইটো কলীনফ্ৰাছেছে বেছি
অ', সেইটো আৰু কেনেকে হয়?
এইটো, আমাৰ গলব্লেডাৰ আছে ন', গল ব্লেডাৰত কিবা সৰু সৰু পাথৰ থাকি যায় তাতে এইটোৱে কলিলএথিয়চিছ বুলি কয়। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। অ', শুনি পোৱা নাই।
অ', অ', এইবাৰ শুনিছ' ভাত খালে
কি?
ভাত খাইচা?
অ', খালো।
অ', এতিয়া পিছে ক'ত আছা?
এতিয়া মই এনেই টেৰেছত আছো।
অ'
আৰু তুমি এতিয়া কি কৰি আছা?
আছো আমাৰো এক্জাম আছিলে, আহি পালো আৰু ৰুমত।
অঁ, কেনেকুৱা হৈছে ভাল একজাম ভালে আছে ন?
ঠিকে আৰু কি বা হয়।
অ'
তাকি বতৰতো কেনেকুৱা আহি পালে।
বতৰটো আজি ভালেই আছে, মানে।
উম।
বেছি ৰ'দ দিয়া নাই আজি, আৰু ইমান গৰমো নহয়।
আৰু বাকী চিৰিয়েলি আছেনে একজাম?
অ', আছে আৰু তিনিদিন আছে। কালি, পৰহি। আৰু শনিবাৰ দিনা লাষ্ট।
অ', হেৰি হ'ব নেকি? মানে শনিবাৰৰ পৰা এনেকে বন্ধ দিব নে নাই নে আকৌ কিবা ডিউটি চিউটি হব তোমালোকৰ?
বন্ধ দিব বোলে।
অ', শনিবাৰে যাবা, শনিবাৰে যাবা নে কি ঘৰত?
অ শনিবাৰে যাম মানে ইয়াত। তেওঁ কোনো নাথাকে ন সব। শনিবাৰ দিন দে গুচি যাব এইটো কাৰণে আমিও যাম শনিবাৰ দিন।
অ', ট্ৰেইনতে যোৱা ন?
অ', ট্ৰেনত। কিন্তু বেছি মানুহ হ'ব চাগে।
অ', আৰু পানী হৈ আছিল যে কি হ'ল?
ইতিয়াতো। ঠিক হৈছে চাগে এতিয়া।
উম তাকে মাজে মাজে পাই আছিলো হেৰি।
অ', অ', ময়ো। ৰিলচতে দেখিছোঁ কিবা ষ্টেচনত মানে।
উম
যোৱা ৰাস্তাৰ ফালে বেছি পানী হৈ আছে বুলি।
অ', তাকে দোৰ কাৰণে এতিয়া দি দিগদাৰে হয় আৰু ঘৰত যাব কাৰণেও। এতিয়া ভাল হৈছে কিজানি আৰু বৰষুণ দিলে আৰু হব।
অ'
এই ড্ৰেইন বিলাক চাফা নকৰে নহয় সেইকাৰণে।
উম
পানী হৈ যায় বহুত। আজি কিহৰ আঞ্জা আছিলে ভাটত ভাটত
বিন্ছ আৰু আলু, সৰু আলুটো
উম ভালে দিয়ে নে হেৰি চব্জি?
আজিতো উম এনেকে ভালেই আছে ৰাতিপুৱা পুৰি দিছিলে আজি। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল', হেল্ল'।
হেল্ল'।
হেল্ল'।
হেল্ল' অ', শুনি আছোঁ।
অ', কি হৈছিলে মাজে, মাজে কিবা একোৱে শুনি পোৱা নাই যে।
অ', হেৰি নেটৱৰ্কৰ কাৰণে কি জানি মাজে, মাজে শুনা নাপায়। বাকী এই ফুৰিব যোৱা কথাটো কি হ'ল? তোমালোকৰ যাবা নে নাযাবা নোযোৱা?
যাব শনিবাৰ দিনাই ইয়াৰ পৰা ওলাই যাম।
অ'।
মানে শনিবাৰ দিনা ইয়াৰ পৰা ওলাই যাম আৰু। আমাৰ লগৰীয়া আছে ন একজনী শ্বিলং শ্বিলঙৰ
উম।
পৰা তাত ঘৰতে। একটা ৰাতি থাকিম আৰু তাৰপিছত তাতে পৰাহে যাম।
অ'।
উম। আৰু তুমি ঘৰত কেতিয়া যাবা? হেল্ল'। হেল্ল'। হেল্ল'।